হেল্ল' অ চিৱন কি খবৰ?
আছো দিয়া ভালে তোমাৰ
আছো দিয়া গৰম কেনেকুৱা
গৰম গৰম এতিয়া বৰ্তমানতো ঠিকেই আছে দিনত ঠিকেই থাকে ৰাত
ৰাতিহে আচল হয় অ ৰাতি হিউ বিডি টিৰ কাৰণে বাঢ়ি যাব।
উম পৰা ৰুমচুম পুৰা একদম গেছ হৈ যায়।
গেছ হৈ যায় অ, শুব নোৱাৰি মূৰটোত গোটেই, পিঠি চিঠি তিতি যায় ফেন চলাই থকাৰ পিছতো তিতি যায় গোটেই ঘামতে
অ ফেনটো আৰু কি আৰু ঠাণ্ডা বতাহটো নাহে গৰমে বতাহ
উম গৰমে বতাহ লাগে দিব্যাৰ্থ কিন্তু মজা এ চি চলাই পেলাই
অ এ চি চেচি চলাই জল্ডিত হি শুৱে তাক ক'লে সি ক'ব এ নাই এ চি
এ চিটো বেছি সময় চলাব নোৱাৰি হ শুহ জন
হ
মই বোলো এনেই তোমাৰ খবৰ চবৰ লবলৈ কাৰণে ফোন কৰিলো কিবা কৰি আছা।
অঁ অঁ আছোঁ আছোঁ এই ক্লাছৰ পৰা আহি আছোঁ এতিয়া এনেই আছো কম্পিউটাৰ ক্লাছ কি বুলি কয় মই তোমাক এনেও ফোন কৰিম বুলি ভাবিছিলোঁ
উম
কি বুলি কয় এইম মোৰ মানে এটা কাম এটা আছে মানে সেইটো কাৰণে বেংগলৰ যাব আছিলে ঠিক আছে। ত' মই ভাবি আছিলোঁ আৰু এতিয়া সেয়া তোমাক সুধিম বুলি তুমিতো ৰিচেণ্টলি গৈ আহিলা ন।
অ
ত মানে কেনেকুৱা যোৱাতটো ভাল হ'ব মানে আৰু মই শুনিছোঁ বহুত এক্সপেঞ্চিভ হৈ হয় বোলে জেগাটো।
অ এক্সপেিভ এক্সপেিভ মানে বেংলৰ নএৰিয়া হয় ন সেইখিন একচ্ছোৱালী দেভলপ এৰিয়া হয়। সেইকাৰণে এক্সপেঞ্চিভ হয় এনেকুৱা নহয় এক্সপেঞ্চিভ নহয় আমাৰ গুৱাহাটীৰ বা বেলেগ জেগাতকে এক্সপেঞ্চিভেই হয় কাৰণ সেইটো পুৰা ইণ্ডাষ্ট্ৰিয়েলাইজ এৰিয়া হয় কেনেকে যাবা মানে যত তোমাৰ বাজেট বা কেনেকুৱা ফেমিলিৰ লগত যাবা ন
ফেমিলিৰ লগতে যাম এই মানে মোৰ মানে এটা হেয়া আছে মান ইণ্টাৰভিউ এটা আছে মানে। অ তোমাৰ এই কেবিন ক্ৰ ত' সেইটো কাৰণে মই মানে তাতে যাব লাগিব মানে গুৱাহাটীততো নাই মানে বেংগলত আছে তাৰপিছত আৰু ক'বাত এহমেদাবাদ নেকি ক'বাত ক'ৰবাত তেনেকুৱা আছে তই বেংগলৰ যাওঁ তাতে ইণ্টাৰভিউটো কেনে চাওঁ তোমাৰ ঈঙ্গীগডৰ আৰু
উম উম উম উম
শুধি চাওঁ খৰচা
যদি যদি বোলে তোমাৰ অ যদি তোমাৰ বাজেট ভাল তেতিয়াহ'লে তুমিতোতো ফ্লাইটতে যাব পাৰা আৰু পাৰ পাৰ্চন ফ্লাইটত এৰাউণ্ড ছেভেন থাউজেণ্ড ফাইভ হাণ্ড্ৰেড ছেভেন থাউজেনড ছেভেন হাণ্ড্ৰেড এনেকুৱা কিবা যায় পাৰ পাৰ্চন যাওতে, অ এই এইট মানে যাবই। লাষ্ট তোমাৰ কিবা কিবি টেক্সট লাগি পেলাই সিমান খিনি হৈ এ যাব। তাৰপিছত তুমি আকৌ ৰিটাৰ্ণ অহাৰ কাৰণে তোমাৰ তেনেকুৱা এ যাব আল্টিমেটলী যদি ফ্লাইটত যোৱা যাই তেতিয়া হলে যদি চাপ্রৰ্চ তোমাৰ পাঁচটা মানুহৰ পাঁচটা টো নহয় বাৰু ঠিক আছে তিনটা মান মানুহৰ হয় নহয়
ফিফটি থাউজেণ্ড মান ধৰি ৰখা হয়।
সিমান মান যাবই কাৰণ তুমি তাতে থাকিবও লাগিব ন।
উম থকাও খৰচা আছে বাৰু তাতে
ট্ৰেইনত যোৱা আমাৰ ইহতে গুৱাহাটীৰ পৰা ডাইৰেক্ট এছ এম বি টি হেৰি চলে এক্সপ্ৰেছ চলে এছ এম বি টি বেংগলৰ এক্সপ্ৰেছ চলে গুৱাহাটী এচ এম বি টি এখন যায় এখন কামাখ্যাৰ পৰা এচ এম বি টি যায় দুইখনৰ মানে ডেষ্টিনেশচনটো ছেম এ হয় ত খালি এটা এটা ষ্টেচন যে এছ এম বি টি বন্দে ভাৰত সেইখন তোমাৰ নাযায় সেইখন। সেইখনত গ'লেও তুমি ভাঙি ভাঙি যাব লাগিব। ভাঙি ভাঙি যোৱাবলাক লেংৰা বহুত ন। আমি গুৱাহাটীৰ পৰা উম জলপাইগুৰিলৈকে যাব লাগিব অকমাণ। সেইফালে জলপাইগুৰিলৈকে চলে। তাৰপিছত জলপাইগুৰি হাওৰা লৈকে এখন চলে। তাৰপছত হাওৰাৰ সিফালে খাৰাগপুৰ জাংচন নে, আৰু ক'বালৈকে চলে এখন। তাৰপিছত খাৰগপুৰৰ মানে আগৰ পৰা, অলপমান আগৰ পৰা বিশাখাপট্টনম মানৰ পৰা থাকে বিজয়বাৰৰ পৰা চলে, ‌ বেংল'ৰৰলৈকে, এখন কমেও চাৰিখন মান বন্দেভাৰতটো চেঞ্জ কৰিব লাগিব।
প্ৰব্লেম হে হ'ব উল্টা।
তুমি পতককে টিকেট নাপাবা ন, বন্দে ভাৰতত।
তুমি যোনখনৰ, কলা যে।
মই যোনখনত গৈছিলো সেইখন তোমাৰ আছিলে আছিল গুৱাহাটী এছ এম বি টি সেইখন। কাজিৰঙা এক্সপ্ৰেছ নেকি? কিবা, কাজিৰঙা এক্সপ্ৰেছ অ'। সেইখনত মই গৈছিলো, ‌ সেইখনত যাওঁতে তোমাৰ ৰাতিপুৱা সময় চলে, সেইখন। মানডে যায়, ছানডে যায়, আৰু চেটাৰডে যায়, আৰু ফ্ৰাইডে যায়, এই এই তিনিদিন যায় গুৱাহাটীৰ পৰা। আমি গৈছিললো ফ্ৰাইডে, ফ্ৰাইডে যাওঁতে তোমাৰৰ মই ৰাতিপুৱা, ‌ মই, ‌ ছটা দহত উঠিছো আহ কালি। ‌ অঁ কালি। পৰশি দিনা। ‌ মানে তোমাৰ মানডে ফ্ৰাইডে, চেটাৰডে, চানডে দিনা, চানডে দিনা গধূলি পাইছো, এছ এম বিত বেংগল'ৰ চাৰিটা বজাত, পাব লগা টাইম আছিলে দহটা বজাত লেট কৰি দিলে।
মৰ্ণিং দহটাত পাব লাগে, ইভিনিং তুমি চাৰিটা বজাত।
পাব লাগে ইভিনিং, ‌ চাৰিটা বজাত পাইছো। তাৰপিছত মইতো তো তোমাৰ বেংগলৰ‌ ভিতৰত গৈছিল ন, পুত্ৰাৱৰ্তী বুলি এটা জেগা আছিলে। মই তালৈকে গৈছো। তালৈকে যাওঁতে তোমাৰ আকৌ চাৰিটা বজাত, হেৰি কি কয়, প্ৰাইভেট তেনেকে বাছ বুক কৰি পেলাই আমিতো বহুত কেইটা গৈছিলো। প্ৰাইভেট বাছ বুক কৰি পেলাই আমি পুত্ৰাৱৰ্তী কৰিছো দুইশ কিলোমিটাৰ, বেংগলোৰৰ পৰা। আৰু ৰাতি চাৰে মানে নটা বজাত গৈ পেলাই পাইছো সূটা পতি আৰু টিকেট তোমাৰ সেই শ্লিপাৰত এদিন এবাৰ শ্লিপাৰত তে আমি হেৰিত আহিছো এ চিত আহিছো
তোমাৰ মই এনেই ইমান ইমান দূৰত মই ট্ৰেইন দি কিনে আজিলৈ ট্ৰেভেল কৰা নাই ঠিক আছে উঠিছো মই ট্ৰেইনত কিন্তু ইমান উ মানে দি
ব নাযাবা মানে কিয় কৈছো না ট্ৰেইনত একচুৱেলি যোৱাটো প্ৰথম কথাটো চছেফ নহয়, বিকজ যোন কেইখন ট্ৰেইন যায় সেইকেইখন ট্ৰেইন মানে বহুত আমাৰতো এতিয়া যিমান মানুহে ইয়াৰ পৰা যায় ন বেংগলৰ এইবিলাক এক্সলি ৱৰ্কাৰ হয় কাম কৰিব যায় সিহঁতে সিহঁতে এনে ফুৰিবৰ কাৰণে ট্ৰেইনত নাযায় কাৰ বিলাক বেছিভাগ যায়, চ' গোটেই ট্ৰেইন কেইখন ৱৰ্কাৰ যায়, লেবাৰ বিলাকে দিয়ে ভৰি পেলাই যায়, আৰু মেইনলি তোমাৰ বিহাৰ হৈ পেলাই যায় ন বিহাৰ হৈ যায় হৈ পেলাই যোৱা সেই কাৰণে বেছিকে সেয়া হয় মানুহ সোমাই যায় আমাৰ জে আৰ এ চি টিকেট আছিলে আছিলোঁ আৰ এ ছি টিকেট মানে কি, দুটা মানুহে এটা চিটত শুব লগা হৈছিলে, বহুত কষ্ট পাইছোঁ ৰত গৈছিলো, আহো উম বহুত কষ্ট মোক তুমি ভাবাচোন তিনদিন কেনেকে অহা যোৱা কৰিবা কি তুমি যাওঁতেই লাগিছে
প্ৰব্লেম আৰু শ্লিপাৰ শ্লিপাৰ তো এ চি দিফাৰেন্চ তো কি মানে মই তো কলোঁ ন তোমাক আজি
শ্লিপাৰত তোমাৰ শ্লিপ তোমাৰ সে একেই দিফাৰেন্চ একো নাই, শ্লিপাৰত তোমাৰ অপেন হয় আৰু দি কি কয় তোমাৰ এ চি কেইটাত বাচ হে প্ৰটেকচনৰ কাৰণে চিকিউৰিটি এজন এজন থাকে পুলিচ ষ্টাফ থাকে, ৰেলৱে সেয়া থাকে, অআ আৰু তোমাৰ কি কয় শুব মন খালে ভালকে পাৰিবা বেডশ্বিট দিব আৰু গাৰু এটা দিব আৰু
তোমাৰ বা পইচাটো যে তোমাৰ টিকেটটো
তোমাৰ শ্লিপাৰত গলে তোমাৰ নাইন হাড্ৰেড মান পৰে, আগতে আছিলে সেতু এতিয়া চাগে এতিয়া ডিচতেনচ হেৰি কৰি দিছে ন অলপমান মানে চেঞ্জ কৰি দিছে ফেয়াৰ টু ত' ৱান থাউজেণ্ড, ৱান হাণ্ড্ৰেড মান হ'ব চাগে আৰু আগতে তেতিয়া আছিলে এ, এ চি থ্ৰী, থ্ৰী আগত টু থাউজেণ্ড ফাইভ হাণ্ড্ৰেড। জি এছ টি চি মিলাই পেলাই, টুথাওজেন ছেভেনসানড্ৰেত মান পৰিছিলে। এতিয়া চাগে টু থাউজেণ্ড এতিয়া টু থাউজেণ্ড নাইন হাড্ৰেড নে থ্ৰী থাউজেণ্ড হ'ব। আৰু ছেকেণ্ড বেছি আছে তাতে ফাৰ্ষ্ট বেছি নাই। ছেকেণ্ড বেছিটো তোমাৰ থি থাউজেণ্ড এতহানড্ৰেড নে নাইন হানড্ৰেড এতিয়া, এতিয়ালৈকে প্ৰাইজটো আগতে থ্ৰী থাউজেণ্ড ফাইভ হাড্ৰেড আছিলে।
আচ্ছা
উম
তোমাৰ মানে, তথাপিও মানে ট্ৰেইনত যোৱাটো মানে বেছি বাজেটো নিমিলে ট্ৰেইনতে যাব লাগিব। এইটো কাৰণে এইপিনে তোমাৰ ফৰটি ফাইফ ফিটি ‌থাওজেন তোমাৰ ফ্লাইটটে যায় আছে। অহা যোৱা তোমাৰ আৰু এইপিনে যদি তুমি চাব যোৱা এইটো তোমাৰ এত দেন টুৱেন্টি থাউজেণ্ড মানত হৈ যাব।
উম, উম অ ইমান খিনি যাবই ইমান খিনি যাবই সেইখিনি আৰু মিনিমাম আৰু ট্ৰেইনত গলে একচুৱেলি তোমাৰ ভালকে যাবা গলে, মানে অলপমান পইচা হেৰি কৰি পেলাই ভাল এটা দবাতে যাবা, কাৰণ শ্লিপাৰত যাব নোৱাৰে, শ্লিপাৰত থাড এচিত যাব নোৱাৰিবা ছেকেণ্ড এচিত যাবা পাৰিলে।
প্ৰব্লেম পাম ন।
এফৰ্ডেবল প্ৰাইজতো হৈ যাব। ভালকে যাব পাৰিবা।
আৰু মই শুনিছিলো, তোমাৰ এই এচিড ইয়েৰটো তোমাৰ সেয়া ফ্ৰিফুড দিয়ে বোলে মানে
সেইটো ফাষ্ট এচিড দিয়ে, ফাষ্ট এচিড দিয়ে তোমাৰ ছেকেণ্ড ছেকেণ্ড এচিড নিদিয়ে, ছেকেণ্ড এচিড খানা বেলেগ, থাড এচিড খানা বেলেগ থাড টুৱেন্টি থাকে সিহতৰ, অ এটা থাড এচিড এটা ছেকেণ্ড এচিড এটা ফাৰ্ষ্ট এ চি, আৰু এটা শ্লিপাৰ আৰু এটা জেনেৰেল। টোটেল থাকে ন
ফাৰ্ষ্ট ইয়েৰটোত তেনেহ'লে তোমাৰ বেছি মানে বেনিফিট কিন্তু দামো বেছি হ'ব তেনেহ'লে
জানো, কেবিন মানে তোমাৰ পুৰা তুমি কেবিন চেবিন লগ কৰি পেলাই শুই থাকিব পাৰা।
আচ্ছা তোমাৰ সেইটোৰ, সেইটো প্ৰাইজ সেইটো কিমান মান হ'ব, তোমাৰ আন্দাজত বাপৰে মানে অ তোমাৰ চেম বস্তু বস্তুবোৰ ফ্লাইটৰ নিচিনা হয়।
ফ্ৰাইলটৰ নিচিনাই হৈ যায়।
উম
সেই আৰু
দুই হাজাৰ পঁচিছশ হলে পাৰি আৰু
অ সেনেকোৱা হলে পাৰি, সেনেকোৱা হলে লাভ হয়, এনেকে লাভ হয় মুঠতে শ্লিপাৰত নাযাব, আৰু যি নহক শ্লিপাৰ শ্লিপাৰ নাযাবা থাৰ্ড এ চিত নহ'লে ছেকেণ্ড এ চিত গুচি যাবা।
নহ'লে সেয়াও কৰিব পাৰি তোমাৰ। গ'লো ট্ৰেইনত। এটা এটা টাইমত গলোঁ ট্ৰেনত এটা টাইমত আহিলো ফ্লাই।
উম আহ আহোঁতে ফ্লাইট ন অ সেইটো কৰিব
তই পাবি আকৌ।
উম উম
দিয়াচোন যোৱাৰ পিছত দেখা খা যাব এতিয়া এতিয়া মোৰ ইণ্টাৰভিউটো ব্ৰেক হ'ব লাগিব। কিবা হয়। এ মানে মায়ে মানে কৈ আছিলে আৰু। ইণ্টাৰভিউটো দি দে কেবিন ক্ৰীৱ বাবে।
উম উম উম অ দিচো ৰহ। উম হ'ব অ দিয়া দিয়া দিয়া।